হেল্ল',
কি কৰি আছা?
হেল্ল', এয়া মই যে শুয়েই আছো জানানা,
অ', অ', মোৰ যে আজি তেনেকুৱা হৈছে জানানে কিবা এটাতো হৈছে বুজিছা। অথনি তাৰো এনেই গ'ল দিয়া।
হয়? তাৰো হৈছিল নেকি?
অ মানে মই কৰোঁতে গৈছে, সি কৰোঁতে অহা নাই।
উম এয়া চাৰ্ভাৰৰ প্ৰব্লেম বাৰু। কেতিয়াবা হয়। মোৰ যে সেইকেইদিন যোৱা নাছিলে। তোমাক যে কৈছিলো মোৰ নাযায়।
তেনেকুৱা কিবা হ'ব পাৰে, মোৰ চাগে না নহা কিবা হেৰি হৈ আছে।
এই যে আজি যে হেৰি এই বায়েও যে কৈছিলে বেছিকে যোৱা বুলি, এই গ্লিতিছ মাৰে যে। হয়ই থাকে দিয়া। টেকনিকেল বস্তু ন সেইকৰণে মানে, হা?
ভাত খালা নে নাই?
নাই নাই মই ভাত নাখালে। মই যে দুপৰীয়া ভালকে খালো ন, এতিয়া খবয় মন নগল নাখালোকে।
দেউতাহঁতে দালিয়ে খালে নেকি?
উম তেওঁলোকে খালে। মই যে ভালে নাপাওঁ এইটো। দিনে এ চামুচ খাই পাইছিলো চাগে। মই উঠিও নাযাওঁ সেইখিনি টাইমত। মই যে আগতে কি ভাবিছোলো জাননে যেতিয়া ডিগ্ৰীমান পঢ়ি আছিলো দালি আৰু ডালিম একেই।
তনে
নোমই হেল্ল'। হেল্ল। হেল্ল। শুনি আছা?
শুনি আছো।
অ মই মানে ভাবিছিলো দালি আৰু ডালিম একেটাই। ডালিমটোকে কৈ থাকে। ডালিম ডালিম
দালি আৰু ডালিম একেটাই
অ মই ভাবিছিলো। যিটো নহয়, ডালিম সম্পূৰ্ণ বেলেগ।
সেইটোত ফ্ৰুট হয়।
অ হাৰে মই তেতিয়া নতুনকে মানে শুনিছো আৰু ডালিয়া। মই ভাবিছো ডালিমটোৱে কিবা কৰি কিনে বনাই খাই চাগে। তোকে দালিয়া হয়।
তাৰ পাছত ভাবিলো যেতিয়া মানে তাৰ পাছত অকল নহয় ডালিম টো অ তটো ফ্ৰুট হয়। তাৰপিছত ঢাল দিয়াটো মানে ৱেইট লছ বা হেৰিত যাৰ ধৰা ডায়বেটিছ পেচেণ্ট সেই তেওঁলোকে খাব পাৰে আৰু। তেতিয়া আকৌ কি ভাবিছো জানানে দালি তোকে দালিয়া কয়।
অ।
মই দেখা নাই কিন্তু নহয় এইটো বেলেগ।
কি হয়?
মই তোমাক কালি ফটো মাৰি দে, কিবা গুড় গুড়া টাইপ।
তাৰপিছত দালিটো এই খিচিৰি দালি আৰু
নহয় নহয় কিবা এটা ডালিয়াবিলাক কিবা এটা বস্তুয়ে আছে জানা নে গুড়া টাইপ। সেইটো এই ধৰা একদম গুৰিটো মিহি গুৰাটো নহয় আৰু অকমান ডাঠ থাককা টাইপ ৰাফ টাইপ আৰু তাৰ পাছত সেইটোৰ লগত মুগৰ দাইল যে মুগৰ দাইল দি কিনে বনাই। সেইকাৰণে মানে দেখাত হালধীয়া হয় আৰু খিচিৰি টাইপ হয়। বুজিছা? এনেই যদি অকলো সেইটো বনাই তেতিয়াও মানে হালধিয়াই হয় বাৰু। কিন্তু সেইটো চাগে ঘেঁহুৰে বনায় ঘেঁহুৰ হয়। মই জনাত ডালিয়াটো। ঘেঁহু ধানৰ।
আচ্ছা আচ্ছা। ডালিয়াটো
উম হুম মই খালে দেখাম।
হেল্দি হয় কিন্তু উহু মোৰ ডালিয়া, অ'টছ নাযায় ডিঙিটোৰ পৰা ভিতৰতে নাযায়।
তাৰে সলনি যদি মোক চিকেন পকৰা চিকেন চাও
আজি খালো ৰ'বা মহাৰ লগত স্কেম এটা হ'ল। মই সেইদিনাখন মানে চিকে কেন পকৰা আনিলো ষাঠি টকা প্লেটকে ল'লে মই দুই প্লেট আনিলো হা।
উম।
মই ক'লো যে ষাঠি টকা প্লেটটো দুই প্লেট বান্ধি দিয়ক তাৰপিছত মহ হায়ে মানে আজি মই ফোন কৰি ক'লো যে এনেকে চিকে চিকেন পকৰা দুই প্লেট লৈ আহিবা বুলি।
উম।
তাৰপিছত মহাই গৈ ক'লেগে যে চিকেন পকৰা দি দুই প্লেট বান্ধি দিয়া।
অ।
সিহঁতি মানে এ দামী মানুহ দেখিলে গাড়ী-চাড়ী লৈ গৈছে ভাই
উম।
সিহঁতি আৰু ওৱান টুৱেণ্টি, ওৱান টুৱেণ্টি প্লেট বান্ধি দিছে। তাৰ পিছত আৰু মহ মহাইটো লৈ গুচি আহিছে এ মহাই মোক আহি লৈ পেলাই কৈছে তুমি সেইদিনাখন কেইটকাত আনিলা? মই ক'লো এশ বিশছ টকাত। কৈছে এক প্লেট এশ বিশ টকা মই কৈছো নহয় ষাঠী টকীয়া প্লেট। একেটা বাতিয়ে জানানে।
হুম।
মাত্ৰ মাংস কেইপিচমান বাৰু বেছিকে দিছে নিচিনা ফিল হৈছে আৰু।
হুম।
মইতো মহাক কৈছো যে আৰে সিহঁতি সিহঁতি মোক ডাইৰেক্ট কৈছে যে সিহঁতৰ এক
ৰাম ঠগনটো দিলে সেইটোয়ে বুজিলো।
সেইটোৱেটো সিহঁতৰ প্লেটোৱে মানে তুমি বুজিছা সিহঁতৰ মানে প্লেটোৱে ষাঠি টকীয়া প্লেট।
উম।
আৰু মই অনা সমানেই প্ৰায় সমানেই আনিছে তাতকে ধৰা দুই, তিনি পিছ বেছিকে দিছে। তুমি সেই দুই তিনি পিছৰ কাৰণে কি ডাবুল দাম দিবা নেকি?
উম।
মহাই কৈছে, তোমাক চাগে ছোৱালী মানুহ বুলি ভাবি লৈ পেলাই ভাল লাগিলে নেকি, সেইকাৰণে
কিছুমানে কৰেও অৱশ্যে, মানে সেইবোৰ পাৰ, মান মুখত হে সিহঁতে দামটো কয় ন'।
আহ। ঠিকে তাত, ধনী মানুহ দেখিলে যে কাটি দিলে।
ভাল কথা কলা, মোৰ এনে অফাৰ এটা আছিলে নহয়
অ'।
সোতৰ তাৰিখলৈকে আছে, সোতৰ তাৰিখ, মই একো দিয়াই নাই।
মই যোৱালৈ থৈ দিম।
অ, অ', তুমি, তুমি কেতিয়া আহিবা? অ', অ', লৈ ল'বা, লৈ ল'বা, তুমি তাতে উম নগাঁও ধুনীয়াকৈ ছুইগী ডেলিভাৰী পাবা।
নাই মই গুৱাহাটীলৈ যাম, অকল সেই অফাৰটোৰ কাৰণেই।
উম, তুমি সেই, এশ বিশ টকাৰ লৈ কিমান টকা খৰচা কৰি আহিবা ভাবাঁচোন।
ভাল গাড়ীত গ'লে দুশ টকাকে লয় ইয়াৰ পৰা যাওঁতে।
তেন্তে, আকৌ আহো, আকৌ ৰিটাৰ্ণ হ'ব নালাগে গুৱাহাটীৰ পৰা তুমি?
তাৰ পিছত তুমি ক'বাত আহ, ঠিক আছে বাৰু কৰ'বাত থাকিলে বাৰু।
আৰু যোৰা বাটত যি পানী।
ক'ৰবাতে পাহৰিম বাৰু।
তুমিতো যোৰা বাটত পানীৰ তলত, ডুবি মৰিবা তাত। যি পানী হৈছে। বহুত পানী হৈছে, যোৰা বাটত আজিও পানী হৈছে। বোলে হ'বহে, চাৰি, চাৰিটা মানত পৰা জানা, নন ষ্টপ বৰষুণ দিয়ে আছিল, অলপ আগলৈকে, এতিয়া কমিছে। উম। উম, গোটেই ধৰা ৰাতিপুৱা অ', ধৰা নাইন থাৰ্টি মানলৈকে আছিলে বৰষুণ।
অ', হ'।
আৰু নাইন থাৰ্টিৰ পিছত আমাৰ এইখিনিত যদিও দিয়া নাই ন', কিন্তু, মানে ইমান ক'লাকে আছিলে জোৰাবাটৰ ফালে নিশ্চয় হৈছে, কাৰণ সেইফালে, মেঘালয় এৰিয়া পৰে ন'।
অ', অ'।
সেইকাৰণে পানী হৈ আছে, আকৌ। কমাই নাই বোলে, জোৰা বাটৰ খানাপাৰাৰ পানে।
আমাৰ মাহী এবাৰ তেনেকৈ খোজকাঢ়ি আহিছিলে জানা, আমাৰ মাহী মানে স্কুললৈ ডেইলি অহা-যোৱা কৰেতোঁ
উম।
মানে বহুত বেছি বৰষুণ দিয়াৰ কাৰণে গোটেই ৰাস্তা জাম হৈ গ'ল, গাড়ীখন ৰখাই থৈ দিছে, থৈ দিছে মাহীৰ লগৰ সোপা যে চব খোজকাাঢ়ি, খোজকাঢ়ি আহি আছে জানানে যোৰাবাটৰ পৰা খোজকাঢ়ি ছেগে খানাপাৰা ঘৰলৈকে
বাপৰে
যে সঁচাকৈ মাহীহঁত যদি নাহিলেহেঁতেন মানে বাছখন যে ৰা ৰাতি আঢ়ৈটা বজাত পাইছেহি যোৰাবাটৰ পৰা
উম,
ইমানেই মানে পানী সোমাই জাম লাগি গৈছিলে।
এ মাহীৰ চাকৰি কেতিয়া হ'ল?
হেল্ল'
অ', অ',
মাহীৰ চাকৰি কেতিয়া মানে হ'ল?
মাহীৰ চাকৰি বহুত বছৰ হ'ল মাহীৰ চাকৰি কেতিয়া হ'ল বাৰু? দুহেজাৰ বিছ চনৰ নাই নাই, বিয়া হোৱাৰ পিছত হৈছে দেই আম, ভাই ভাইটী হোৱাৰ আগৰ পৰাই মাহীয়ে চাকৰি কৰি আছে। দুহেজাৰ বিছ চনৰ আগৰ পৰাই চাকৰি কৰি আছে।
মানে লকডাউনৰ আগৰ পৰাই আৰু
উম, উম, উম, লকডাউনৰ আগৰ পৰাই চাকৰি
মাহে চাগে পাছ কৰি কিনে সোমোৱা।
ডি এল এড, ডি এল এড পঢ়িছিলে।
ডি এল এড নেকি তুমি কিয় নকৰিলা ডি এল এড বা, বি এড?
এই মোৰ মন নগল অ', মোৰ মানে ইমান হেডেক লৈ থাকিবলৈ মন যোৱা নাই, অ, মোৰ মানে মই যে সঁচাকে ক'ম মই যে, এ পি এছিটো পাছ কৰিবলৈ এইকাৰণে মন আছে কাৰণ মানে মান সন্মান পাব তাতে টকা পইচাও থাকিব সেইকাৰণেহে মন আছে নহ'লে মানে মোৰ ইমান হেডেক থকা চাকৰিবিলাক কৰিবলৈ
কিন্তু কি জানা? এ এ পিছে তুমি সেইবোৰ বহুত হেডেক থকা হয়
সেইটোতো মই কৈ আছোঁ যে সেইটো সন্মানৰ খাতিৰত মানে মোক সন্মান লাগে মোৰ মানুহে যেতিয়া মোক ৰেচপেক্ট কৰে মই তেতিয়া মানে বহুত ভাল লাগে মানুহে যেতিয়া মোক ৰেচপেক্টত কথা পাতে ন' মই সেই ৰেচপেক্টৰ কাৰণে যিটি কৰিব পাৰিম বুজিছা। ত' মানে মই সেই ৰেচপেক্টৰ খাতিৰত মোক এ পি এছিটো লাগে পইচা আৰু ভাল এটা ইনকামো হয়, সেইকাৰণে লাগে কিন্তু মানে কোনোদিন মই মানে মই হেডেক থকা জববিলাক কৰি মই বহুত বেয়া পাওঁ।
এইটো যে কি ক'ব হৈছিলো মই মাজতে হা এজন আই এছ অফিচাৰ ঘৰত ক টিউচন কটাইছিলোঁ তেওঁ জানানে আ, তেওঁ হেৰি